হেল্ল' অঁ শুনিছ।
অঁ শুনিছো।
অঁ ত' এ এতিয়া এনেই আছিলো। ৰুটি চবজি বনাই ল'লো লৈ পেলাই, খুৱাই লৈ সিহঁতক। তাপা এতিয়া আছো আও এতিয়া আকৌ কাপো কেটামান ধোৱ আছে আকৌ মাছ ভাজি ভাজোঁ, ভাজি থৈ আহিছোঁ বনাওঁ
অ,
বাৰ্থ দে এটাও মাতিছে খাবলৈ।
অ, ওচৰতে।
বাইদেউ উম হেৰি নাতিনীয়েক।
অ,
সিহঁতে এতিয়া, নাযায় মোৰ যাব। সিহঁতেক কেইদিন ঘূৰি ঘূৰি এলাহো লাগিছে, কামো আছে, সিহতে কিবা দুয়োটাই। মোকে যাব দিছে এতিয়া, মই এতিয়া মোৰ একেবাৰে বৰ ভাগৰ লাগিছে, গা দাল বিষায় আছে।
দূৰত নে কি?
সে আমাৰ পৰমা ঘৰৰ ওচৰত, সিহঁতে উঠি আহিলে নহয় এতিয়া।
অ, অ,
তাকে এতিয়া যাবৰ কাৰণে ভাবি আছোঁ, কি কওঁ বৰষুণো পৰি আছে।
অ, অ, বৰষুণ অ, মোকো হেয়া আমাৰ তাত হেৰি লও, কি বুলি কয় নামঘৰত আজি হেৰি বছেৰেকীয়া নাম পাতিছে যে।
অ, অ, ভকত গাঁও।
অ, মাতিছে, এতিয়া মই নাযাও যাবলৈও মানে এতিয়া বৰষুণতটোও ধৰি আছে, আকৌ কাইলৈ তা পৰীক্ষাও আছে।
অ, নালাগে দে পৰীক্ষা আছে নহয় ঘৰৰ পৰাই সেৱা কৰিলে হ'ব।
ঘৰৰ পৰা সেৱা কৰিম আৰু কিনো আৰু গ'লে কেতিয়াবা কৰিম গৈ আৰু হয়। তালৈ যোৱা মানে তাই আহিব নিবিচাৰে।
অ, ভাগও লাগিব আকৌ ঘূৰি ফুৰিব পৰীক্ষা
একদম আহিব নিবিচাৰে, সেইটো কাৰণে হ'ব দে ইয়াৰ পৰা সেৱা কৰিলেই হ'ল আৰু।
অ, সেৱা কৰিলে হ'ল আৰু ভগৱানক আৰু ভগৱান চব জেগাতে
অন্তৰৰ পৰা সেৱা কৰিলে হ'ল। হয়?
উম, উম,
উম
বছৰেকীয়া সকাম কে নামঘৰত চবেই মিলি পাতিছে আৰু?
অ, চবেই মিলি পাতিছে পাতেই যে।
ভাত পানী খুৱাব?
ভাত নোখুৱাই, হেৰি জলপান খুৱাব নেকি।
অ, সবতে হৈছে। কিয় এনে তাত
চবতে হয়। আমাৰ ইয়াতো হ'ব এয়া মহানাম আমাৰ ইয়াত হয়। ডাঙৰ নাম হয় মানে?
অ,
তাৰিখলৈ হ'ব নেকি?
হ, হ, উম ভালে লাগে পাৰিলে, ভাল লাগি থাকে আকৌ পাত তিলে, ভাওনা চাওনাও পাতি তাকে যে গাঁৱত।
উম, মাইকী মানুহৰ ভাওনা পতাৰ কথা কৈছে এতিয়া আমাৰ আকৌ শুইেকে, পাত পাৰ্ত ল'ম বুলি কৈ আছে।
অ', ল'ব।
জানোঁ এতিয়া।
ল'ব অলপ পাৰিব দে।
অ',
উম, বোৱাৰী মানুহ এতিয়া কৰা মানুহ লাজ নকৰা, মানুহ লাগিব, ইমান মানুহ উলা ব জানোঁ মাইকী মানুহ?
এ ওলাব আমাৰ ইয়াত ইমান, ভাওনা বাট-বাট তাত ইমান একেবাৰে মাইকী মানুহৰ ডাঙৰ ভাওনা হৈছিলে নহয় একে ইমান ধুনীয়া। হৈছে নহয় বোলে। মই চাব নাহিলোঁ, তেতিয়া ঘৰত আছিলোঁ, চাব নাহিলোঁ আৰু। হেৰি এহ ধুনীয়া কৰিছে আকৌ মাইকী মানুহে ধুনীয়া ভাওনা কৰে।
অ', তেতিয়া হ'লে পাৰিব দে আছে যেতিয়া আগতে কৰা হয়।
অ',
নতুন খিনিক শিকাই ল'ব আউ।
অ', শিকাই ল'ব আউ উম শিকোৱা মানুহ আহে, হয়।
অ', শিকোৱা মানুহ আহে যেতিয়া।
উম, এহ আমাৰ গাওঁৰ মানুহ অ', শিকোৱা মানুহ আহে আমাৰ গাঁৱৰ মানুহ শিকাব হয় জানে নহয় আমাৰ এতিয়া মানুহ আছে, শিকোৱা মানুহ। ধুনীয়া ভাওনা কৰে আকৌ অসমীয়া মানুহে।
ভাল লাগে আকৌ সেইবিলাক আহ সুৰ তাল ধৰি যে সেয়া কিমান ভাল লাগে।
উম, ভাল লাগে নামঘৰটো ওচৰত হ'লেতো আৰু ভাল লাগে হয়নে আমাৰ এতিয়া অকনমান দূৰ হয় যে।
অ', তোমালে দূৰ হয় আকৌ।
আমাৰ আকৌ তাত ভাল হয় ওচৰতে যে একে ধুনীয়া লাগি থাকে-থাকে। এহ ৰিহাৰ্চেল হলেও, উম,
আমি আকৌ চাব যাওঁ তেতিয়া আকৌ ৰিহাৰ্চেল।
অ', ৰিহাৰ্চেল চাইও ভাল লাগে নহয়।
উম,
আগতে দেউতাইও একেবাৰে সেই নাটক কৰে যে, থিয়েটাৰ কৰে, হেৰি ভাওনা কৰে।
উম,
ইমান ভাল লাগিছিলে চাই, ফটোখন আছিলে নহয়, কি হ'ল জানোঁ।
অ', তহঁতৰ তাতে আছিল নেকি ফটোখন নে ঘৰত
নাই এতিয়া নাই চোন আছিলে আগতে। পোৱাই নাই বিচাৰ অ', তহঁতিও আছিলি, অ, গোটেইকেইজনী।
অ',
উম, তাৰপা হেৰি ফুৰিবলৈ ক'ত যাবি আজি এইবাৰ?
এইয়া গুৱাহাটীত হেৰি আছে অ, শ্বহীদ স্মাৰক উম, যে।
অ',
আছে নহয় চোৱা চাব যাব পাৰা নাই, তেতিয়া অতদিন থাক কিলো ওচৰতে বোলে হেনো সি থাকাখিনিৰ পৰা।
তেতিয়াহলে যাব যাবি আৰু এবাৰ।
অ ক থাকে এতিয়া এবাৰ এতিয়া নিয়ে নিব পাৰে নে নোৱাৰে এতিয়া এবাৰ যাব লাগিব। তাতে যাম বুলিয়চোন দেখা নাই এই মোবাইলত দেখি আছো।
তেওঁ নিজে গ'লে বেছি ভাল আৰু মোবাইলত দেখি থাকাতকৈও ল'ৰা-ছোৱালী ওচৰৰ পৰা দেখাই আনিবি। মনত থাকিব সিহঁতৰ আগলৈকো। পুৰণা জামানৰ সেইবিলাক লেখাই থাকিবি উম।
একো বস্তু ভিতৰলৈ নিব নিদিয়ে খোৱা বস্তু।
অ অ লতেৰা হব বুলি কাৰণে।
অ লেতেৰা হব বুলি আকৌ চিখ তিখ এইবিলাকে হেৰি নিবও নি একো বস্তুৱে নিব পেকেটৰ বস্তু মুঠতে একো নিব নিদিয়ে।
অ ভালে কৰিছে এনেকৈ হেৰি কৰি ৰাখিছে নিয়মটো।
বৰ ধুনীয়া চাফাই মানে চাফ কে ৰাখিব মানে হয়। এতিয়া কিছুমানে এতিয়া পেকেট কিবা এটা খালে তাতে পেলালে। শিখৰ খালে তাতে পিক পেলালে সেইটো কাৰণে মানে উম সেইটো কাৰণে হেৰি কৰিছে আৰু নিব নিদিয়ে ভালে হৈছে বাৰু
ভাল হৈছে।
হম।
মই যোৱাই নাই দেখ তোমবাহাতত ভালকে ভাল পোৱা নাই। যাবহে লাগিব এবাৰান চব চাই আহিব লাগিব উমানন্দ মন্দিৰ কামাখ্যা।
অ দিনটো কাৰণে যাবি আহ ৰাতি ৰাতিপুৱাই যাবি আৰু চব চাই আহিবি।
অ তেনেকেই কৰিব লাগিব।
উম‌ ইমান দূৰৰ দূৰ মানুহ আহে কামাখ্যা মন্দিৰলৈ। আকৌ হে তেতিয়া ওচৰতে থাকি যদি দেখা চাব যাব নোৱাৰা হয় তাৰপিছত উম উমানন্দ মন্দিৰলৈ বহুত দূৰ দূৰ মানুহ আহে। মই মানে যাওঁতে পাও যে হয়।
আহে আকৌ আমাৰ লগৰ লগৰ মানুহ বিলাকে একেবাৰে ইমান বাহিয়া মানুহ সিহঁতে চাই গৈছে মোক কয় চাই আছে নে নাই। আমি যে অসমৰ একেবাৰে হেৰি আপোনালোকৰ যে পানীৰ মাজত আছে সেই মন্দিৰটো কি নাম আছিলে জানো সেয়া চাই আহিছোঁ বোলো উমান অন্দ কৰিছে অ আমি চাইছো নহয়। মই বোলো মইয়ে চোৱা নাই দিয়ক বোলো যাব লাগিবহে চাবলৈ।
আমাৰ ইয়া এতিয়া ওচৰতে দিনটোতে আহো বুলি ক'লে আহিব পাৰি হয়।
অ তেওঁ চাব পোৱা ন,
এদিন যাবিচোন চব আহিলে হয়।
যাব লাগিব উম। আৰু কি কি আছে ভালকে একেবে জানি লওঁ বোলো কি কি আছে। ভালকে ইমান নাজানো নহয় আৰু ধেও চকে আজি নতুন নতুন আজিকালি কিবাখিনি বনাইছে নহয় চাবলগীয়া।
অ আছে।
বহুত বনাই দিছে বাহিৰা মানুহ বিলাক খুব অহা হৈছে যে নতুন নতুন কিবা খিনি বহুত বনাই আছে এতিয়া তাকে এতিয়া সময়ৰ সুবিধাহ নিমিলাইে যে সেইকাৰণে যাব নোৱাৰো পতকে।
অ'
এয়া সময়ো পাব লাগিব তেও অ হেৰিয়া অ। অ', গোটেইকেইটা লগ খালে তেতিয়া এদিন এনে দিনদিয়াকে মানে ৰাতিপুৱা যাবি আৰু। গৈ পেলাই চব চাই আহিবিগৈ আৰু প্ৰথমে যাবি কামাখ্যা, মন্দিৰ। তাৰ পিছত আহিবি উমানন্দ মন্দিৰ, মানুহ মানে উ ফেৰীত যাওঁতে দেখো মানে মানুহে কামাখ্যা মন্দিৰৰ, পৰা আহি পেলাই আকৌ মানে উমানন্দ মন্দিৰ, আহে। মাথাত সেইকিখন মাৰি যে গমেই পোৱা যায় হয়। তাপাই আহিছে বুলে।
তাকে চাই গই চাইগ চবে।
অ', চবে সে তেনেকে চাইগৈ মই কামাখ্যা মন্দিৰলৈহে, এবাৰে গৈছো। তাকো ভিতৰ সোমাব নোপালোৱয়ে হবলা। বাহিৰত অ', বাহিৰৰ পৰা এনেকে লাইন ল'ব লাগে যে সোমাই আছো ভিতৰ মানে একে মেইন ভিতৰ হেৰিয়ত সোমাব নোৱাৰিলোৱয়ে।
অঁ
নোৱাৰিলো এনেকে অ মানে উম প্ৰথম গৈছো যে অকমান প কাৰণে গলো ভালকে দেখা নেপালো আৰু। হে ওচৰতে মানে ই থাকা পা কামাখ্যা মন্দিৰ, যে ওচৰতে আহোম বুলি কলে একে আহিবই পাৰি। কিন্তু মানুহে আকৌ বহুত লাইন লব লাগে হয় এতিয়া গৰমৰ দিন যে। লৰা -ছোৱালী লৈ কৰি অ লাইন নললে লে এনে চাই আহিবি গদে চাই আহিবি ভাল লাগে।
লাইন লৈ পেলাই যে চাইগৈ মানে মন্দিৰ, ভিতৰ ভাগত কিবা আছে নে।
অ ভিতৰত মেইন এনে ধূপ, চাকি, বাহিৰতে আমি লগাই আছোৱে হয়।
অ
এ আমি যাওঁতে ইমান লাইন নাই ভিতৰত সোমা। ই আছিলো কিন্তু মই ম কি বস্তু এটা বোলে পানী হাতে বোলে চুব লাগে সেই বস্তুতটো হে মই নোচু চুই নাপালো মই মানে নাজানিলো এ নে কি মই নাজানো আৰু সেইটো কাৰণে গম নোপালো আৰু আমি তেতিয়া প্ৰথম গছ ৰোৱা হয়।
সেইটো প্ৰথম গ'লে জানা মানুহৰ লগত
জানা মানুহৰ লগত যাব লাগে। কোন জানে যে।
আমাৰ মানুহ এতিয়া
এই তাৰ তাৰ হেৰি উচ সেই ভাড়াঘৰ, বৌক, লগ ধৰিলে যাব। সেই তাত যে ওচৰতে ঘৰ হয় লগো ধৰা নাই তেওঁ সিহঁতে জানে।
উম সিহঁতৰ ওচৰতে ঘৰ।
হা
সেহঁতে সেয়া ওচৰতে নেকি ঘৰটো।
অঁ ওচৰতে তোৰ হেৰি বেছি নালাগে নহয় গাড়ী- ভাড়া মানে আহোঁতে
অ
অ আমাৰ ইয়াৰ পৰা ধৰি লও হেৰি হ'ব বেবেচিয়ে মান হব নেকি?
অঁ বেছি দূৰ নহয় তেল বেবেজান
উম বেছি দূৰ নহয়
উম
কামাখ্যা মন্দিৰত হেৰি ভাল লাগে আমি সেয়া যাওঁতে সেয়া অলপ সময়হে থাকিব পালো যে
চাকে মোৰ খুব যাব মন আছে
উম
মন্দিৰতে গৈ ভাল লাগে বহুত ভাল লাগে যিকোনো মন্দিৰতে যাবি চোন মনটো কিমান ভাল লাগে হুম চব তে চিন্তা ভাৱনা এইবিলাকত একেবাৰে একোৱে নাহে তাত গলে ঘৰত থাকিলে যিমান কিবা কিনি চিন্তা আহে মন্দিৰত গলে মানে চিন্তাটো দূৰ হৈ যায় নাজানো কিয়
অ হ'ব দে নেকি ন
উম হব দে অ অহ